হেল্লো' কি খবৰ? নাই।
মোৰ ভালে তোমাৰ?
অ মোৰো ভাল বাৰু কিবা কৰি আছিল নেকি আপুনি?
না মই এনেই জাষ্ট অলপ আগতে ভাত খাই মানে বিচনাতে এনেই পৰি আছিলো। তুমি?
অ ময়ো এনে আছিলো দিয়ক। মানে ইমান কাম ৰাতি পৰা পৰা কাম কৰি কৰি এতিয়া জাষ্ট অলপ টাইম পাই ছো আৰু মানে টাইমটো কেতিয়া ওলাই যায় গমেই নাপাও।
আচ্ছা ভাতটো খালে নে নাই আকৌ?
এ নাই ভাত ভাত ক'ত আৰু ৰাতিপুৱাৰ পৰা কামেই কৰি আছো। ভাত খাবলৈ টাইমেই নাই পোৱা।
কি কাম কৰি আছা তুমি ৰাতিপুৱা পৰা?
মানে মই ইয়াত পিজিত থাকো ন ত কাপোৰ বোৰ ধুইছো গোটেই ৰুমটো ঠিক কৰিছো মোৰ মানে বস্তুবোৰ গোটেই ঠিক কৰিছোঁ, কাপোৰ ফল্ড কৰিছোঁ।
উম।
সেইবোৰে আৰু গোটে ৰুমৰুম চাফা কৰি কলেজৰ আচাইনমেন্ট থাকে সেইবোৰ কৰিছো, গোটেই কাম বন কৰি মানে টাইম নাপাও আৰু।
আচ্ছা আচ্ছা, তুমি এটা কাম কৰিব পাৰা এতিয়াতো কলেজো বন্ধ ন?
অ কলেজ বন্ধ দিছে বাৰু বাট এতিয়া কলেজৰ কাম বোৰ দি থৈছে ন ত সেইবোৰ কাম বোৰ কৰি আছো।
সেইটোয়ে মানে চবৰ চাবজেক্টত এটা এটাই আছে। এছাইনমেণ্ট দিয়ে নে বহুত কিবাকিবি? এটা চাবজেক্টতে, আচ্ছা তেনে একো নাই বাৰু মোৰ মানে এতিয়াতো মোৰ কলেজ ডিগ্ৰী খতম হ'ল ন। বাৰু মই জানো বাৰু, ইমানো নি মানে এটা এছাইনমেণ্টত তুমি বেছিকে বেছি টু ফিফটি নহলে তিনিশটা ৱৰ্ড লিখিলেই হ'ল।
নহয় আমাৰতো মানে পেইজেছ দিছে
পেইজেছ দিছে
দুশ দুশ পেজেছ লিখিব দিছে চব এচাইনমেণ্টৰ
পেজেছ
অ বুজিছে মানে টাইম টাইম মেনেজ সেইটোৱে আৰু টাইম মেনেজ হোৱা নাই মানে মোক কাম কৰোতে গোটেই দিনটো ওলাই গৈছে ভাত খাব নাই পোৱা, টাইম নাই পোৱা
আচ্ছা এইটোতো দুশটা পেজটোতো বহুত হৈ যায় দেখোন
অ বহুতে বাৰু এশ লৈকে দিছে কৰিবতো লাগিবই যেনেকা নহয় তেনেকা টাইম ওলাই পেলাই কাম কৰিবই লাগিব
সেইটোয়ে বাকী তোমাৰ কাপোৰো ধুব লাগে ন এনেকে ৰুমটোও চাফা
অ সেইবোৰ সেইবোৰ কাম কৰিলে এতিয়া পি জি ক্লাছটো কাৰণে মানে ভাত পানী বনাব নালাগে আৰু মই এতিয়া অকলে থাকা হয় ৰেণ্টত থকা হয় ভাত পানী বনাব লাগিলে হয়
সেইটোৱে এতিয়া তুমি ৰেন্টত থাকিলেটো আৰু কষ্ট হলে হয় ন এতিয়াতো ভা ভাত বনোৱাটোতে মানে বেছি টাইম লাগি আৰু দুই তিনি ঘণ্টাত
অ তাৰপিছত ভাত বনাই বাচনবোৰ ধুব লাগিব ব সেইবোৰ কাম সেইবোৰ কামতটো বেলেগ কে থাক
সেইটো আকৌ তোমাৰ যেনেকে ভাবি লোঁৱা চব্জি কাটিছা এইবিলাক ন সেইটোয়ে বহুত টাইম লাগে আৰু তুমিটো ভিডিঅ' বনোৱা আজিকালি ভি ভিডিঅও বনোৱা নাই যে তোমাৰ
অ মানে টাইম ওলাব পৰা নাই যে ভিডিঅ' বনাবৰ কাৰণে
আচ্ছা আচ্ছা বাকী তোমাৰ এনে সদায় কাপোৰ ধুই মই এটা কথা কৈছো তোমাৰ টাইম মেনেজমেন্টৰ কাৰণে তোমাৰ মানে যোনবিলাক এচেনচিয়েল কাপ ন যোনবিলাক তুমি পিন্ধিব লাগে নহলে সেইটো জৰুৰী কাপোৰ সেইখিনি তুমি ধোৱা বাই ধুব নালাগে নহয় বুইছা
অ ঠিক কি কৈছা আপ
সেইটোয়ে আৰু তুমি আৰু তুমি ভাবিলোৱা যেনেকে এদিন ধুলা তাৰ পিছত দুদিন নুধুলা তাৰ পিছত ধোৱা কাপোৰ খিনিয়ে দুদিন পিন্ধিলা ন তাৰ পিছত ধুলা তেনেকে তেনেকে তুমি কৰা এইটোৱে তিনি মানে সদায় সদায় ধুই টোগাত টো ভাল নহয় ন কষ্ট হয়।
কষ্টটো হয়ে দিয়ক।
এয় সেইটোয়ে এইখিনিত টাইমত তুমি মানে নিজৰ ভিডিঅ' বিলাক বনাব পাৰিবা ন তুমিটো কন্টেন্ বনোৱা এনেকে। ভিডিঅ বিলাক এৰা সেইটোৱে সেই ফ্ৰী টাইমত তুমি এয়া কৰি ল'বা ভিডিঅ' বনাই ল'বা। আকৌ বাকী
তে কৈছ সেইটোয়ে কৰিব লাগিব আৰু মই এতিয়া। মানে ভিডিঅ হয়।
বাকী পিছেতো এতিয়া কাম নাই আৰু।
নাই এতিয়া কাম নাই এতিয়া এতিয়াতো নাই মানে বি ডিঅ বনাব আছে সেইটো মই ৰাতি বনাম।
ৰাতি বনাব ন?
অ
ঠিকে আছে বাৰু আপুনি ৰাতি বনাও এনে আপুনি ভিডিঅ' বিলাক চাও আপোনাৰ ভালে লাগে আপোনাৰ সেইতাটো টাইমকন বহুত লাগে চাগে।
অ ভিডিঅ' বনোৱাৰ পিছত তাৰপিছত এডিটিং কৰিব লাগে। কিছুমান কিছুমান ভিডিঅত মানে মোৰ ভইচ অভাৰ দিব লাগে। এয়া ত' বয়চটো দিব লাগে। তাৰপিছত সে মোৰ সেইবোৰতে টাইম যায় বাৰু বাট মানে কৰোঁ আৰু। টাইমটো কিবা এটা মেনেজ কৰি পেলাই কামবোৰ। কৰি লওঁ।
আপোনাৰ মই ভিডিঅ' চাইছিলো। মানে আপোনাৰ ভিডিঅ'ৰ মাজত যে কিবা ফানী ফানী চিনছ বিলাক যে আহি যায় নহলে ফানী চাউনচ বিলাক সেইবিলাকতো বেলেগ ডাউনলোড কৰি। পাইলাই দিব লাগে। সেইবিলাকতো টাইম যায় আপোনাৰ।
ইমান যে এডিট কৰিব লাগে। সেইবোৰ কৰোতে টাইমতটো যায়। মানে টাইমতটো নোজাৱা নাই আৰু আজি কালি যি কাম কৰিবা টাইমতটো যাবয়। টাইমটোতো এনেও বহুত জল। দিয়ে যোৱা নিচিনা লগা হৈছে আৰু ইমানে কাম আছে।
সেইটোয়ে বাক আপোনাৰ কি ক আপুনি এটা কাম কৰিব। মানে আপোনাৰ যি যি কাম হয় ন মানে যোনবিলাক কলেজজ হয় আৰু যোনদিনা আপুনি কলেজ নাযায় তাৰ বেলেগ বেলেগ টাইম টেবল বনাই ল আপোনাৰ।
অ সেনেকা কৰিয়ে অ সেনেকে কৰিয়ে মানে মই টাইম মেনেজ কৰিব শিকিব লাগিব আৰু।
এইটোৱে এইটোৱে বাকীটো এতিয়া কলেজো ষ্টাৰ্ট হব ন আপুনি এাইনমেটটো জল্দি জল্দি লিখিব লাগিব আকৌ।
অ সেইটোৱে মই এতিয়া আধা কৰিলো বাৰু এতিয়া আৰু আধা আছে সেইটো কৰি লম। উম যেনে তেনে আৰু। কৰিলে
সেইটোৱেই আপোনাৰ আৰু বাকী ইফ আপুনি ভিডিঅ নেৰিলে আপোনাৰ একাউন্টতো বহুত মানে, হেৰি কম হৈ যাব ন।
কমটো হৈছে বাৰু, বাট একো নাই আৰু। মই ঠিক কৰি ল'ব পাৰি, এতিয়াতো টাইমতটো ওলাব পাৰিব লাগে মানে, এতিয়া কলেজ নাই ন। লিকিন কথাটো হৈ কি কলেজ, আগতে কলেজ গৈছিলোঁ এতিয়া কলেজ যোৱা টাইমত মই আচাইনমেন্ট কৰি আছোঁ।
আহ! আচ্ছা-আচ্ছা।
হয় একো নাই টাইমটো মেনেজ কৰিব শিকিব লাগিব আৰু ৰাতিপু পুৱা উঠি, তাৰ পিছত জল্দি-জল্দি, মানে জল্দি উঠিব লাগিব আৰু চবচে মেইন কথাটো। জলদি উঠি যি-যি কাম আগতে কৰিব লাগে সেইবোৰ কৰিহে মানে লাহেকে থাকিব পাৰিম আৰু।
সেইটোৱেই বাৰু আপুনি দেৰিকে উঠে নেকি?
দেৰিকে মানে আৰু মই উঠো বাৰু সাতটা আঠটা মানত।
আচ্ছা! আপুনি মানে দেৰিকে শুৱে নেকি বাৰটাত? ন
অঁ মানে শুৱাতোটো দেৰি হয়, লেকিন উঠি দিও আৰু জলদি।
এইটো আপোনাৰ, সেইটোৱেইটো প্ৰব্লেম ন আজিকালি মানে ফোনবিলাক বেছি চালে ন, মানে চকুতো মানে এনেকুৱা ইফেক্ট পৰে ন, কি টোপনিটো গুচি যায় চকুৰ। গম পাইছে? তেনে আপুনি বেছি ফোন ইউজ নকৰি কৰিব মানে জল্দি দহটা এঘাৰটাত শুই যাব
অঁ সেইটো মই এটা টাইম এটা কৰি লব লাগিব। কিমান টাইমৰ কাৰণে ফোনটো চলাও ন?
অঁ সেইটোৱেই আৰু মানে আপুনি যেতিয়া ভাত ভাত খাব ন ৰাতি, ভাত খোৱাৰ পিছত মানে এনেকুৱা টাইমত ভাত খাব কি তেতিয়া আপুনি দু-দুই নহলে এক ঘন্টা পিছত শুই যায়। মানে কি হয় সেইটো ভাত খাওঁতে মানে ভাতৰ মানে এটা নিচা থাকে ন, ভাতৰ নিচাতে মানে টোপনিটো আহি যায়।
অঁ বুজিছোঁ বাৰু।
সেইটোৱেই মানে আপুনি তেনেকে টাইম কৰিব তাৰপিছত ৰাতিপুৱা উঠি আপুনি, যেনেকে ভাবি ল‌ওক ফ্ৰেচ হ'লে, ফ্ৰেচ হোৱা পিছত আপুনি আ উম-উম ৰাতিপুৱা টাইমত মাইন টো ফ্ৰেছ থাকে ন
উম উম
ভাবিলোও আপোনাৰ পঢ়া লিখা কৰি এইনমেন্টো লিখিলে আপুনি ন‌ আচাইমে‌তো লিখা পাছত আপুনি এনেকে অলপ গা চাহ ধুই ফেচ্ হৈ পেলাই আপুনি কাপোৰ চাপোৰ ধুলে তাৰ পিছত আহি পেলাই আপোনাৰ ভিডিঅ' খিনি মানে লগৰ ফিছ বিলাক ন
অ মই সেইবোৰ সেনেকে কৰিব লাগিব মানে মই দিনত গোট মোৰ কাম বোৰ কৰি তাৰ পিছত ৰাতি ভিডিঅ' টো আমাৰ চে বনাব পাৰিম আৰু আৰু ন ৰাতি ভিডিঅ' বনাই ৰাতি এডিট কৰিব পাৰোঁ যদি ৰাতি কৰিম ন কৰিম
বাকী ভাতটো টাইমে টাইমে খাই থাকিব নহ'লে স্বাস্থ্যটো বেয়া হৈ যাব ন আপোনাৰ
অ সেইটোতো আপুনি ঠিকেই কৰিছে বাৰু
সেইটোয়ে ভাতটোতো মেইন নহয় ইমান কাম কৰি থাকে আপুনি দিনটো ভাতটো নাখালে বেয়া হ'ব
অ মানে এতিয়া ভাত খাও টাইম টব এটা বনাব লাগিব মই
হয় মানে এইবিলাক কামত আপুনি ঘূৰিব যোৱা টাইম পাই নে নাপাই নিজৰ কাৰণে টাইম পাইছে নে নাই
সেইটোয়ে নাই পোৱা মই মানে কাম কৰো তাতে দিনটো ওলাই যায়
আচ্ছা আচ্ছা‌ আপুনি এটা কাম কৰিব এনেকে আপুনি থাকিলে নহয় বহুত ষ্ট্ৰেচ হৈ যাব আৰু ডিপ্ৰেচনতো আপুনি যাব পাৰে সেইকাৰণে অলপমান কাম বাদ দি অলপমান নিজকে টাইম দিয়ক ঠিক আছে আপোনাক যি ভাল লাগে সেইটো টাইমত সেই কৰক আৰু অলপমান ঘুৰিব যাওক ফ্ৰেণ্ডৰ লগত হেং আউট কৰক নহলে এনে অকলে অলপমান মৰ্ণিং ৱাক নহলে ইভিনিং ৱাকত যাওক
অ মানে এতিয়া মই এতিয়া অকলে থাকো ন তো অকলে থাকিলে মানে হৈ যায় আৰু এ লাহে লাহে এইবোৰো কৰিব লাগিব ন নহলে মোৰ কাৰণে বেয়া হ'ব
সেইটোয়ে সেইটোয়ে অ গম পাইছো বাৰু সেইটোৱে আৰু বাকী মই যে তোমাক কৈছিলো এনেকে টাইম টেবুলটো বনাবলে, টাইম টেবুলটো বনাই ল'বা বাৰু।
অ' মই আপুনি এটা কাম কৰিব নহ'লে মই আপোনাক কৈ দিম মই ৰাতিপুৱা কেনেকে কি কৰো। ত' আপোনাক বুজাই দিম আপুনি মোক অলপ সহায় কৰি দিব এইটো টাইম টেবুলটো বনাব কাৰণে।
অ' হ'ব ঠিক আছে। তুমি মানে দিনটোত কি কৰা সেইটো মোক তুমি লি খি দি দিবা। ঠিক আছে টেক্সত? তাৰ পিছত মই সেইখিনি তোমাৰ পুৰা টাইম টেবল বনাই দি দিম, তুমি তেতিয়া তোমাৰ টাইম মেনেজমেন্ট হব ঠিক আছে? এইটো বস্তু আগত কৰিব লাগে নে পিছত মই লিখি দিম ঠিক আছে?
অ' মোক লিখি দিব তেতিয়া মই গোটে দিনটো সেইটো মতে চলিলে মই নি জৰ কাৰণেও টাইম পাম ভাত খাবলৈ টাইম ভিডিঅ'জ বোৰো হৈ যা ব আৰু মোৰ যিমান যি কাম আছে সেইবোৰো হৈ যাব। ব' ন'।
সেইটোৱে এতিয়া তোমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কাম তুমি এচাইনমেন্ট খিনি কৰা বুজিছা?
অ' মই এচাইনমেন্ট খিনি কৰিব লাগিবই।
অ' বাকী তুমি কিবা হেল্প লাগিলে মোক ক'বা আৰু এছাইনমেণ্টৰ মই জানো ঠিক আছে? অ' হ'ব দিয়ক।
অ' ঠিক আছে দিয়ক। বাই বা আই।